অ
কি কৰিছ।
আছো তুমি কি কৰিছা।
এ আছো দে হেই কালি বোলে। ক'বাললে এ হেৰিলে গৈছিলি গুৱাহাটীলে গৈছিলি কি হল খবৰ খাতি কেনেকুৱা।
অ গুৱাহাটীত গৈছিলোটো হেৰি এইয়া। বৰ্তা মানে এ খুুৰাৰ মানে বেমাৰ যে এ গৈছিলো এতিয়া ভাল পাইছে অলপ আহ এইটো। অ আহিব আৰু দুই তিনিদিন থাকি আহি যাব।
অ হলে চুটি পাবলে কি কি হয় ভাল হৈছে নে নাই।
ভাল হৈছে ভাল হৈছে মানে বিষ বি ভৰি বিষটো অলপ আছে। আৰু চুগাৰটো মানে তোৰ কন্ট্ৰলত অহা নাই মানে এবাৰ বাঢ়ে এবাৰ
উম উম
উঠা নমা হৈ থাকে।
অ এই বেমাৰ হৈ থাকিলে সুগাৰ্টো বাহা নমা কৰি থাকে মানে বহুত বেছি হৈছে য নহবা বহুত কমি যায়।
অ তাকে মানে এতিয়া তোৰ আহিব এইকেইদিনতে আহিব। অ ভাল পাইছে।
বাকী এ চকুটো কেনেকুৱা হৈছে চকুটো
চকুতো অ এতিয়া চকুটোৰ একো মানে হেৰি কৰা নাই। পিছতকে মানে যেতিয়া এইটো বেমাৰ ভাল হ'ব চব মেডিচিন মানে একেলগে খাব নোৱাৰে যে।
অ সেইটো হয় বাৰু অ
ই চকুতো এইটো এইটো এইটো মানে এতিয়া যিটো প্ৰব্লেম চলি আছে। সেইটো মানে ভাল হলে তেতিয়া চকুটো মানে পিছতকে দেখাই ল'ব দিছে।
নহয় তে তেওঁ চকু তেওঁ দেখুওৱা নাই ন এতিয়া। উম এতিয়া ঘৰত কোন কোন আছে মানে তাত কোন কোন আছে ইয়াত কোন কোন আছে।
ঘৰত তোৰ। উ ল'ৰা ল'ৰাটো আছে ডাঙৰ ল'ৰাটো আছে ৰাতি। মই থাকোগে তাৰ লগত সৰু ল'ৰাটো আমাৰ খুৰিহঁতৰ ঘৰত থাকে
উম ভাত পানি ক'ত খায়?
ভাত পানী আজিৰ দিনত আমাৰ ঘৰত খালে কালি আমাৰ ঘৰত খাই খুৰিহঁতৰ ঘৰত খাই বৰমাহঁতৰ ঘৰত খাই তিনি ঘৰতে মাতি থাকো আৰু।
উম, ৰাতি কালি কেইটামান বাজিত গ'লি কেইটামান বাজিত গ'লি তই কোন কোন গ'ল?
ন দিনত খুৰি ঘৰত দিনত আমাৰ খাই ৰাতি খুৰি ঘৰত খায়।
অ', কালি কেইটা মান বজাত গলি বোলো?
কালি ৰাতিপুৱা ট্ৰেইন আছিলে ৰাতিপুৱা তোৰ ট্ৰেইনত মই গ'লো ইয়াৰ পৰা তোৰ
প্ৰায় প্ৰায় তোৰ প্ৰায় সেইটামান বাজিছে তোৰ আহ
পাত মানে কি?
আঠটা পোন্ধৰ মানত আছিলে এখন ট্ৰেইন আছিলে তোৰ শিলঘাট এক্সপ্ৰেছ নে কি কয়। এ দেউতাৰ লগত গৈছো এ তাৰপিছত অ শিলঘাট আৰু শিলঘাট খন আছিলে সেইখনত গ'লো গৈ পেলাই তোৰ সেইখনত গ'লো গৈ পেলাই তোৰ সেইখনত গ'লো গৈ পেলাই তোৰ কি কৰিলো এয়া গুৱাহাটীত নামিলো গুৱাহাটীত নামি আকৌ এ অ', অ', তাত নামি পেলাই আকৌ এই সেউজীয়া বাছ গেইখনত গলো। গৈ লৈ তাইক একে হস্পিতালত দিলে আৰু অ', তাৰপিছত তোৰ মানে ই হেৰি কৰিলে এ আহোতেও মই যাওঁতে যোনখন ট্ৰেইনত গৈছিলো আহোতে সেইখন ট্ৰেইনতে আহিলো সেইখন ট্ৰেইন মানে তোৰ আছিলে চাৰিটা তোৰ চল্লিশ নে চাৰিটা চাৰে চাৰিটাত আছিলে কিন্তু সেইখন মানে লেট হ'ল পাঁচটাই বাজিলে গুৱাহাটীৰ পৰা ওলাওঁতে।
সেনেকুৱাকে হয় পাঁচটা বাজি ছটা বাজিতে আহে।
অ', এ আহোতে আহোতে ৰাতি আঠটাই বজিলে আমাৰ চাপৰ মুখ পোৱালৈ মানে ট্ৰেইনখন বহুত লাহে লাহে আহি থাকে।
উম।
এ আহি পাই পেলাই যি মানে গা পানীত গা চা ধুই লৈ মানে আৰু ভাত চাত খাই যি মানে শুলো আৰু মানে একদম ৰাতিপুৱা হে উঠিছো।
ক'ত শুলি গৈ খুৰাহঁতৰ ঘৰত শুলি গৈ নে?
অ', খুৰাহঁতৰ ঘৰত মানে তোৰ ৰাতি কি হয় তোৰ এ ট্ৰেইনখনন কি হয় তোৰ যাওঁ তেঁও আমি মানে খাৰা হৈ গলো আহঁতেও খাৰা হৈ আহিলো মনে চিট নাই।
উম, ইমান মানুহ হল নে?
বহুত মানুহ। তাতে কিবা খিনি বোলে এইয়া কিবা মেলা শেষ হৈছে। মানুহ মানে কি জানো এইয়া মানে কামাখ্যা মন্দিৰত গৈছে যে মানুহ সোপা যে
উম, উম, উম।
দৰ্শন কৰিবলৈ এতিয়া মানুহ বহুত ভিৰ মানে আৰু তহঁতৰ গা তহঁতৰ গাঁৱৰ মানুহ অলপো কেইজনমানকো দেখিছিলো মানে আমাৰ দেউতাক সুধিছে আপোনাক যাওঁতেও দেখিছো আহোঁতেও দেউতাই কৈছে আমি ৰহাত আহিছোঁ আমি চাপৰ মুখৰ পা আহিছো মানুহোটোৱে কৈছে কি আমি ৰহাৰেই দেউতাই কৈছে কৰ ৰহাত কৰ কৈছে কি ৰহাত আপোনাৰ এইখন তহঁতৰ গাঁওখনৰ কথা কৈ দিছে দেউতাই কৈছে কি অ' তাৰ পিছত দেউতা চিনাকি মানুহজনৰ কথা কৈ দিলে আও কৈছে কি অ', চিনি পাওঁ চিনি পাওঁ। তও চিনি পাবি চাগে মানুহ জন।
উম, কোনবা আছিলে।
এ মতা মানুহ এটা আছিলে আৰু সৰু সৰু ল'ৰা ছোৱালী কেইটামান আছিলে। মতা মানুহটো কিন্তু বয়স হৈছে ইমানো ডাঙৰ নহয়।
হল আৰু মই আকৌ কৰ মতা মানুহ বিচাৰি ফুন গৈ গাওখনত ঠিক নাই। উম।
তাৰপিছত
মানে কি জান' এই গৰম বন্ধ যে হৈছে ল'ৰা ছোৱালী বিলাক মানে খুব ফুৰিব যাওঁ ফুৰিব যাওঁ কৰি আছে যে
অ এই মানটোৱে কৈছে ল'ৰা ছোৱালী কেই টাই জ্বলাই আছে কামাখ্যা মন্দিৰত আহে সেইটো কাৰণে লৈ আহিলো।
কামাখ্যা বুলিয়ে নহয় মানে চিৰিয়াখানা কিবা কিবি কিছুমানে মানে হোটেলতো থাকে ন। হম!
মই কৈছো সিহঁৰ কথা আৰু
উম উম।
চিৰিয়াখানা টিৰিয়াখানা যায় মানুহ।
আজিকালি মই চিৰাখানা যাবলৈ বৰ বেয়া লাগে মানে কি দুখ লাগে বুজিছানে জীৱ বিলাক যে এনেকে যে বান্ধি বান্ধি থৈছে আকৌ মানুহ বিলাকতে মানে নিজৰ তৃপ্তিৰ কাৰণে যে কৰে যে নিজেতো তেনেকে থাকিব লাগে ন নিজে বোলে পাওকচোন জেলত এনেকে মানে থাককচোন পিনজিৰাৰ ভিতৰত সোমাই পেলাই।
সেইটো হয় বাৰু এতিয়া কি উপায় নাই ন এতিয়া মানে মানুহবোৰে বিভিন্ন ধৰণৰ কথা শিকিবও পাই যায় আজিকালি ল'ৰা ছোৱালী এইবোৰ যিবোৰ এইবিলাক আচলতে এইবোৰক যদি আমি বাহিৰতো যদি এৰি দিও এইবোৰ মানে বাহিৰৰ মানে পৰিৱেশৰ লগত তেওঁলোকে মিলিব নোৱাৰিব আৰু লগত মৰি যাব। গতিকে তেওঁলোকক এনেকে ৰাখিছে বাৰু বেয়া কৰা নাই ঠিকে আছে কিন্তু মানে সময় মতে তোমাৰ আহাৰ চাহাৰ দি থিব লাগে। কিছুমানক নিদিয়ে যে তাতে মৰি থাকে আহাৰৰ হেৰিত।
নিদিয়ে মানে নিদিয়ে দে কিছুমানক বহুতে নিদিয়ে মানে বাঘসিংহ বিলাক শুকাই খিনাই অৱস্থা নাইকিয়া হৈ যায়।
অ অ কাৰণ এটা এটা বাঘ বাঘক তোৰ মানে তোমাৰ মানে হেৰি অ তোমাৰ মা মাংসই তোমাৰ দিনে তোমাৰ ত্ৰিশ চল্লিশ কেজি মাংস এটা এটা বাঘক বাঘে খাবই লাগে।
অ।
আৰু এটা এটা বাঘক যদি তুমি চিৰিয়াখানাত যদি ত্ৰিশ চল্লিশ কেজি মাংস যদি দিব যদি যায় তেনে মা চিৰিয়াখানা কৰ্তৃপক্ষ দেখোন কিবা হৈ যাব।
কিয় মানে দেউলীয়া কেনেকে হ'ব কোৱাচোন বাৰু চ ৰকাৰৰ পৰা কিবা হ'লেও চৰকাৰৰ পৰা কিবা আহে ন মই তোক জানো কিন্তু চৰকাৰৰ পৰা কিবা তাৰ পিছত আকৌ মানুহৰ পৰা সদায় টিকট কাটি থাকে আজিকালিটো টিকটৰ দাম বাঢিছে ন
আৰু এটা কথা মানে চিৰিয়াখানা বোৰত তোমাৰ চৰকাৰ বুলিয়ে নহয় কিছুমান যি ধনী ধনী মানুহ আছে তেওঁলোকে মানে জীৱ জন্তু বিলাক তেওঁলোকৰ নামত মানে ইয়াত মানে ডনেট কৰে আৰু তেওঁলোকে গোটেই খৰচ পাতিবোৰ বহন কৰে মই শুনা মতে তাত লিখা হৈ থাকে লিখা থাকে অমক অমুকে এইটো দিছে অমক অমুকে সেইটো দিছে খাদ্য পাতি পৰা ইত্যাদি কৰি জীৱটোৰ গোটেই মূল্য দিব লাগে।
ইয়াত মানে কি জানা গোটেই উ মধ্যভোগী পইচাটোতো ঠিকে আহে কিন্তু মানে উম উম।
বাকী এতিয়া কি কৰি আছ।
ঘৰতে আছো তুমি।
মই বাহিৰলৈ ওলাই আহিছো উম ইফালে যাওঁ বুলি ভাবিছো এ ঘৰত থাকি থাকি এলাহ লাগিছে মোলো। ক'বাত ট্রেনতে উঠি ক'বালে যাওঁ গ নেকি ব।
অ যোৱা এয়া হেৰি পৰা অহাকে দাৰ্জিলিঙৰ পৰা আহাগে মই আহিছো বৰ ভাল লাগিলে।
এ নাই নাই আমাৰ ঘৰত থাকিব মনোযায় পইচা পাতিও নাথাকে নহয় হাতত আকৌ কি দাৰ্জিলিং যাবা। সেনেকে নহয় আৰ ট্ৰেইনতে উঠি দিলো আৰু ট্ৰেইনখন যতে নামি যিয়া ততে ৰাখি দিব সেনেকা বুলি ভাবিছো মই।
অ গুৱাহাটী যাব পাৰা তোমালোকৰ পৰিয়ালৰ মানুহ আছ।
নহয় মই সেইটো কথা কোৱা নাইও মই ঘৰ কা। যোৱাটো ঘৰত যাব পাৰো মই সেইটো কথা কোৱা নাই ম মানে এ ক কাৰো ঘৰতো যাব মানে কত। তোৰ হেৰি নাই কোনোবা এখন। ঘুৰিবও মন যোৱা নাই মানে এ ঘৰৰ পৰা ওলাই যাব মন গৈছে আৰু মই কৈছো মাক আজি তাকে। বোলো এনেকে থাকোতে ট্ৰেইন খণতে উঠি দিম নেকি আৰু। মই বোলো ক'ত পাওঁ ক'ত ঠিক নাই বোলো আৰু কোনো নাইকিয়াহে হৈ যাম নেকি কোনোবা দিনাখন। এ হাঁহিছা আও। ফুৰিবলে বুলি নহয় আগে নাইকিয়ায় হৈ যাম মানুহজনী আৰু।
এ হ'ব কেৰেলা চেৰেলা যোৱাগে কাম চাম কৰাগে।
সেনেকে সেনেকেও নহয় মানে ক'ত ট্ৰেইনখন ৰখে মানে তাতে নামি তাতেই মানে মোৰ স্থান হব আৰু। আমাৰ এনেকে বহুত মানুহ নাইকিয়া হৈছে নহয়।
ট্ৰেইন ৰখে সবতে তুমি নামাবা ক'ত সেইটোহে ডাঙৰ কথা।
অ ট্ৰেনখন য'তেই ৰাস্তাত ৰখে মান মই ততে গৈ থাকিম আও।
হয় হয়।
তিয় তিতিয়ে পাক বোলে মোক বোলে ট্ৰেইনে পৰা দলিয়াই দিয়ক।
হয়।
উম বাকী ট্ৰেনত গৈ ভাল লাগে বাৰু কিন্তু লাষ্ট। মানে আ ট্ৰেইনত গৈ ভালে লাগে কি জানা লাষ্টত গৈ যে এই মানে প্লেটফৰ্মৰ ওচৰত পাওঁ পাওঁ মানে যোনটো প্লেটফৰ্ম আও। মানে যোনটো লাষ্ট্ প্লেটপ্লম প্লেটফৰ্ম সেইটো লাষ্ট। প্লেটফৰ্ম পাওঁ পাওঁ হওতে মানে টেইনখন লেলাই আৰু মানে বহুত লেলনি দিয়ে বহুত অশান্তি লাগে সেইটো।
তে বিশেষকৈ গুৱাহাটী ষ্টেচনত তেনেকুৱা হয়।
উম। গুৱাহাটী বুলি নহয় দিয়া মই আগতো পাইছো মানে যোনখন ষ্টেচন পাওঁ পাওঁ অৱস্থা। আ কৰ্চিং হলেতো তোমাৰ মাথাটো গৰম উঠি যায়।
হয় আমি যোৱাকালি যোনখনত গৈছিলো এইখন তোমাৰ মানে ইমান লাহে লাহ। গৈছে ন তোমাৰ মানে টিকা চিকা বিষ হৈ গৈছে তাতে আমি খাৰা হৈ গৈছো ন মই তোমাৰ। উপায় নাপাই তলতে বহি পেলাই গৈ আছোঁ।
এ হে তেনেকে কেনেকে বহি যোৱা মোই একে বহিব নোৱাৰো বুজিছানে।
উম সেইটো হয় বাৰু লেটিঙৰ গোন্ধ পচাবৰ গোন্ধ। আহিয়েই বাহিৰে বাহিৰে গা ধুইছো।
তাতে টো তুমি হস্পিলত গৈছা মোৰ আৰু অশান্তি লাগে মানে কি জানা। এ বাকী বিলাক যে থাকে ঠিকে থাকে মানে কিছুমান মানুহে মানে ইমান মানে এটা ক'ব নোৱাৰা লেতেৰা। সেই লেতেৰা মানুহ বিলাক মানে কি জানা। টেইনখন আছে নহয় ট্ৰেইনখন তোমাৰ ট্ৰেইনখন গা গাড়ী ন এখন যিয়ে নহক গাড়ী তুমি মানুহ উঠি থাকা। তাতে তুমি মানে কিবা বমি কৰি দিব তাতে থু পেলাই দিব মানে কিবা নিচিনা মানে।
হয়।
মোককে মানে কিবা হৈ গৈছিলো। মই এইবাৰ যাওঁতে সেই বমি যেতিয়া বমি কৰি দিলে মোক মইতো একো নাছিল না মই মান মোৰ তেনেকে ক'তো মানে যিমান দূৰ যে যত বমি নোলায় দেই। একে মানে মোৰ ব মি ওলাও ওলাও অৱস্থা মানে সেইিলাক দেখি মোক একে ঘিন লাগি যায়গৈ কিবা নিচিনা হৈ যায়।
হয় হয়
তাতে কিছুমান লেপেটা জেপেটা খাই কৰি কেনেকে বহি থাকে মানে এ মানে লেটিনে চেটিনে মানে কেনেকে নিচিনা মানে যা মোক যাব পালে হ'ল আৰু। আ তাৰ মাজত কাজিয়া কা কাজিয়া বিলাক কেনেকুৱা হয়, উঠা নমা লগত।
হয়
উম। কি খা
উম বৰষুণটো ক'লা কৰি আনিছে ন?
অঁ আহিবই আৰু বৰষুণৰনো কি আৰু বৰষুণ আৰু দিলে দিয়ে থাকিব নিদিলে নিদিয়ে থাকিব এনেকুৱা হৈছে।
হয়। কিন্তু অসমত, মই মধুৰিআম খাই আছো।
অ খোৱা খোৱা। খাব লাগে দেই এইটো বস্তুটো খাব লাগে। খুব ভিটামিন থাকে। উম।